হেল্ল'
অহ হেল্ল'
কি কৰিছ
বহি আছো
অ
ভাত খালি
ভাত এইমাত্র খাই পেলাই আহিছো ওলাই পেলাই
অ ক'ত ক'ত ঘূৰিলি
এ আজিতো এইফালে গলো ওলাই পেলাই মানে আজি কাৰেণ্টৰ কাম এটা আছিলে
উম
তাকে কাৰেণ্টো মই গ'লোঁ তাৰপা আকৌ মামা এজন আছিলে মামাজনে মই গ'লো
উম
ৰাতিপুৱা বেলাতো মানে সেই এই ব্ৰইলাৰ ফাৰ্ম এখন খোলো বুলি ভাবিছোঁ সেইখন বনোৱাত লাগিলো
অ
তাৰপাছত আকৌ তাৰপাছত তোৰ এঘাৰটামান বজাত আমি হেৰিয়ালৈ গ'লোগৈ কাৰেণ্টৰ কামটোৰ কাৰণে গ'লোঁগৈ
অ অ
তাৰপা এতিয়া তাতে ভাতটো খাই পেলাই এতিয়া ঘৰত পাইছোহি
ভাল পাওঁ তাৰপৰা এতিয়া মই বহি আছো। তাৰপা আলহী আছিলে আলহীক আগবঢ়াই থৈ আহিলোগে ঘৰলে গৈছে।
আহ।
আহি পেলাই এতিয়া আছো ঘৰতে। এতিয়া ফটো কপি মাৰিব লাগিছিলে নগলো।
আহ।
উম।
তাৰপৰা তই। গম পাইছো এই তাঁত বাতি লগাইছিলি যে তাঁত বাতি এতিয়াও লগাই আছে নে?
তাঁত আহ তা‍ঁত লগাইছো। ছিলোঁ এতিয়া দহখন চাদৰ। তাৰ পৰা এখন চাদৰ কাটিলো, কাটি পেলাই এতিয়া আকৌ ৰুমাল লগাম। ৰুমাল লগাবলে সূতা উঘা। আছো আনি সূতা আনি পেলাইও গ' খাবলৈ লৈছোঁ ববিন। কৈছো।
আহ আহ।
ববীন, কৰি মেলি বতৰ ইমান ঠিক নহয় বতৰ ভাল হ'লে কিজানি লগাম। বাতি কৰিম আও।
তাকে তাকে এনেই। সেই তাঁতশালত। কি কি লগা তই বস্তু।
মেখেলা চাদৰ, জোৰ কাপোৰ অ। অ, চেলেং। গামোচা, ৰুমাল হ বা চেলেং কাপোৰ। চবে হ লগাম
তাকে, নিজে পিন্ধ নে, নে এনেই হেৰি কৰ।
নিজেও পিন্ধো ঘৰ। কাৰাবাক কো দিওঁ নেবেচো বেচাটো। আলহী দুলহী আহিলে তেনেকে দিবলগীয়া হ'লে। দিম চাই পেলাই মানুহ চাই। আৰু আৰু নিজে পিন্ধিব লাগে। লগে বহুত খিনি।
হয়।
মেখেলা চাদৰ গৰমত এতিয়া, সেয়ে বোৱা চাদৰ মেখেলাই পিন্ধো।
অ' মানে তাকে তাৰমানে হেই কিনি পেলাই পিন্ধাতকে মানে, বেছিকে
বৈ পিলাই, বৈ পলাই
তাকে, তোক যদি কোনোবাই যদি ধৰ, বেছিকে ব'বই লাগে বুলি কোনোবাই অৰ্ডাৰ দিয়ে। তেতিয়া তহঁতে
ব'ব পা অ'অ' তেতিয়া মই ব'ব পাৰিম, তেতিয়া মই তেনেকে বওঁৱে লোকে, লোকে ববলে দিলে বওঁ, তেনেকুৱা দশখন দিলে ব'বলে চাদৰ। তাৰে মই পাঁচ খন‌ মান লম পাঁচখন বেলে ব'বলে দিয়াজনীক দিম, তেনেকুৱা কথা, আধি চিষ্টেমত আৰু সমান আধি।
অ'! মানে, আধি চিষ্টেমটো মানে? তহঁতে আধি, কেনেকুৱা? কি, কি আধি ক'ৰ মা
সেইটো, সূতাটো যিজনী মানুহে, মোক ব'বলে দিব সেইজনীয়ে চব দিব লাগিব সূতা। তাৰপা মই, বৈ মেলি বাতি কৰি মেলি, চব দিম বৈ মেলি, একদম দহখন চাদৰ যেনিবা দিলে নহয়, মই দহখনি বৈ মেলি উলিয়াই দিম। কিন্তু, সেই বিনিময়ত মই পাঁচখন চাদৰ ৰখাম, পাঁচখন নেৰাখি সিহঁতক দিম। এনেকুৱা কথা!
তাকে, বুজি পাইছো বৰ্তমান বাৰু এতিয়াতো, বৰ্তমানতকে আগৰ যিখিনি ছোৱালী আছিলে, বোৱাৰী আছিলে সিহঁতে বেছিকে তাঁতশাল ব'ব জানে?
ব'ব জানে অ'। এতিয়া ছোৱালী বিলাকে তাঁতশাল ব'ব না জানো।
তাকে, তই এতিয়া মানে, তোক কোনে শিকাইছিলে। আকৌ, তই কেতিয়াপা তাতঁশাল খ কোন মানে বয় আছ?
নিজে দেখি পেলাই শিকা আৰু গাঁৱৰ আমাৰ বৌ এজনী আছে। সেই, বৌৱে মানে ছোৱালী বিলাকক আগতে মানে, নি পেলাই বোৱাই ফুল বচাই। তেনেকে কৰিয়ে, আমি শিকিলোঁ। সৰুতে, মানে ছোৱালী অৱস্থাত। এতিয়া আমি নিজে পৰা হলো আৰু এতিয়া আজিকালি ছোৱালীয়েটো তাঁত' গুৰিলেই নাযায়, নবয়ে।
তাকে তাকে বুজি পাইছোঁ।
আজিকালি তাঁতশাল নাইকিয়াই হৈছে আৰু।
অ' নাইকিয়া হৈছে। আজিকালি মই আগতে কেইদিনমান আগতে শুনা মতে মানে চৰকাৰে কি কৰিছে যে যি সকলে তাঁত বব জানে সিহঁতক লগ খুৱাই পেলাই এটা প্ৰশিক্ষন কেন্দ্ৰ খুলিছে।
আমি সেইবোৰ না পোৱা ন?
তাকে কিছুমান প্ৰশিক্ষণ কেন্দ্ৰ খুলিছে খুলি পেলাই সেই মানুহ খিনি শিকাবলৈ দিছে যিখিনিয়ি নাজানে।
সেইখিনি এ মেইন আ
খ হাৱাটো আহি আছে হাৱ আহ অ অ।। তাকে এইটো চৰকাৰে মানে এ আত্মনিৰ্ভৰশীল হ'ব কাৰণে হেৰি কৰিছিলে আৰু
উম হয়।
তাৰপৰা এই আত্মসহায়ক গোট বুকে যে এনেকে তাঁতশাল কৰে গ্ৰুপ গ্ৰুপকে তাঁতশাল বয় সেইবোৰ কাম কৰিছিলে নেকি?
সেইবোৰ কাম কৰিছিলো। অলমান দিন সেইবোৰ কাম কৰিছিলো।
মানে তোৰ আত্মসহায়ক গোট বুকত আছিলি কেনেকুৱা কি কাম কৰিছিলো ধোন আত্মসহায় গোটত
লগ হৈ আমি গামোচা পুচিলো শালত দহ জনী আছিলো দহ জনীয়ে আল পাঁচখনত লগাই লৈছিলো হন লৈ পেলাই বৈছিলো তেনেকে সূতা নিজে আনি তাৰপা বেচিছিলো।
তাকে মানে আত্মসহায়ক গোত এনেকে হেৰি কৰি নাই এইটো তাত গৈ পেলাই মানে বয়ৱসায় ভিত্তিত বেচি পেলাই নিজ উপাৰ্জন ল হয় নাই।
কৰিছিলো উম আমি গৈ আত্মসহায় অ। আত্মসহায় গোটাই মানে আমি এইটো গানোচা খিনি বৰ উলিয়ালো উলিয়াই পেলাই আমি বেচি দিলো
তাকে মই এই বস্তুটো বাৰু আগতে মই ক'ৰবাত ক'বাত শুনিছিলো এনেকুৱা কামবোৰ কৰা
উম।
আৰু আত্মসহায়ক গোট বোৰে মই শুনিছো সিহঁতে বিভিন্ন ধৰণৰ কাম কৰে। এতিয়া মই শুনামতে তাঁতশাল কৰে আকৌ আচাৰ ব্যৱসায় পিঠা ব্যৱসায় তেনেকুৱা কামো কৰে
কৰে পিঠা ব্যৱসায়ে কৰি আছে পিঠা এতিয়া পিঠাগুৰি বিহু আগ বিহু বহাগ বিহু বা মাঘৰ বিহু বিহুৰ আগে আগে সেইবোৰ মেলা পাতে মেলাত গৈ পেলাই বেচে। পিঠা লাৰু মানে চব আৰু বস্তুবোৰ আমাৰ গোটৰ থৈৰি তেনেকে বেচা হয়।
তাকে তাকে আচাৰৰ ব্যৱসায়ও তহঁতে কৰিছিলি নেকি মই শুনিবলৈ পাইছিলো মাজতে
এচা ব্যৱসায়ো কৰা হৈছিল
আহ
তেনেকে কৰি মেলি আমি বনাই মেলি তেনেকে দোকান হিচাপে তাৰমানে মেলাত বেচা হৈছিলে আৰু
বুজি পাইছো বুজি পাইছো এই বৰ্তমান তহতে কিবা তেনেকুৱা আচাৰৰ ব্যৱসায় কৰি আছ নেকি?
এতিয়া আগতে কৰিছিলো হ এতিয়া নাই
তাকে আচাৰ বোৰ মানে কেনেকে কি কৰ মোক কচোন ধৰ ময়ো কেতিয়াবা এনেকে আচাৰ ঘৰতে বনাই পেলাই খাবলৈ বিচাৰো।
এতিয়া আম আনিলো আনি পেলাই তেনেকে আচাৰ বনাবলে ললো আম ধুলো ধুই পেলাই ধুনীয়াকে ফালি ফালি নিমখ দি পেলাই দু ৰাতি ৰ'দত মানে গামলা এটাত ঢাকি থৈ দিম। থ নিমখ চিমখ দি পেলাই তেনেকে থৈ দিম দুদিন বা তিনিদিন তাৰ পৰাা ৰ'দ পৰিলে মানে আমি সেইখিনি এ ৰ'দত দি দিম তিনিদিনৰ পিছত ৰ'দত দি দিম
তাকে মই কালি মানে টাউনলে গৈছিলো টাউনত দেখিলো মানে এই বাহৰ গাজৰ এটা আচাৰ চলি আছে। তাৰ পৰা মই মানে তোৰ লগত এই কথাটো পাতিম বুলিয়ে ভাবিছিলো যে বাঁহৰ গাজৰ আচাৰ অলপ তই মোক কৰি দিব পাৰিবি নেকি?
পাৰিম বাঁহগাজটো আনিলেই মই কৰি দিব পাৰিম বাঁহ বাঁহগাজৰ আচাৰো ভাল। খাবলৈ ভাল হয়।
এ', বাঁহৰ গাজটো, এতিয়া মানে মই তোক কৰপা আনি দিম।
বাঁহৰ গাজ পাহাৰতে পায়, পাহাৰৰ পৰা আনিব লাগিব। আমাৰ থলুৱা মানুহে বাঁহৰ গাজ কাটিবলৈ নিদিয়ে, কাৰণ বাঁহবোৰ গাজটোতো কাটি পেলালে বাঁহটো ক' পৰা হ'ব নো নহব নহয় সেইকাৰণে সৰ্বসাধাৰণ আমাৰ মানুহ মানুহবিলাকে বাঁহৰ গাজ কাটিবলৈ নিদিয়ে আমি অন্য পাহাৰৰ পৰাও আনিব নালাগে কিন্তু আমি আনি খাওঁ মানে?
অ', মানে এতিয়া আমি বাঁহৰ গাজটো যদি কাটি দিওঁ তেতিয়া সেইটোৰ পৰা এডাল বাহ লোৱাটোৰ পৰা মানে কলিতে বস্তুটো ভাঙি পেলোৱা নিচিনা হব।
হব',
তেতিয়া মানে মানুহবোৰকে যদিহে প্ৰকৃতিৰ ৰক্ষা, কৰিব বিচাৰে তেতিয়া মানে বাঁহৰ গাজ বা এনেকুৱা গছৰ পুলিবোৰ আমি ধ্বংস কৰিব নালাগে নহয় জানো,
নালাগে এইবোৰ ধ্বংস কৰা উচিত নহয়।
তাকে-তাকে তই যদি কেতিয়াবা তেনেকে আচাৰ বনাই বা তহঁতৰ গোটেই যদি কেতিয়াবা বনাই তেতিয়াহ'লে মানে মোকো খবৰ কৰিবি।
আহ', খবৰ কৰিম বাৰোঁ
এনেই ঘৰত তহঁতৰ খবৰ, ভাল নহয় চবৰে?
ভালেই ঠিকে আছে চব।
অহ -অহ
তোৰ খবৰ ভাল।
মোৰ মানে খবৰ এই কঁকালটো আজি অলপ দুখ পালোঁ
উম
সেই কাম কৰি থাকোতে নে আজি কঁকালটো অলপ দুখ পালো সেই বিষটোৱেহে অলপ দিগদাৰ দি আছে।
অ বিষৰ মলম অকন ৰাতি তি সানি পেলাই শুই থাকিবি
অহ
ৰাতি বিষৰ মলম অকণ সানি শুই থাকিবি তেতিয়া আৰাম পাবি।
উম ঠিক আছে বাৰু তেতিয়া হ'ব দে হেই মই কাম এটালৈ যাওঁ এতিয়া মানে
হব